হেল্ল', হেল্ল'।
হেল্ল'।
হেল্ল', আৱাজ ক্লিয়াৰ হোৱা নাই।
হেল্ল'।
হা, হেল্ল' হেল্ল'।
ভাল আছে।
শু পাইছে অ ভালে আছোঁ। অ মইও ভালে আছোঁ। আপুনি?
আজি আমি আপোনাৰ লগত কথা পাতিম
হয়
সকলো সময়তে মানে সেউজীয়া শাক এ এইটোৰ পৰা আমাৰ ভিটামিন প্ৰ'টিন কেলছিয়াম জাতীয় খাদ্য আমি সকলো সময়তে আহাৰ তেতিয়া আমাৰ সময়টো চলি আছে বাৰিষা কাল এইটো সময়ত আমি কি কি বস্তু খাব পাৰোঁ - শুকান বস্তুবিলাক আমি খাব পাৰোঁ সেই আলোচনা কৰিম আপোনাৰ লগত
হয়
এতিয়া বাৰিষা কালত আমি ভিটামিন জাতীয় বস্তু কি কি খাব পাৰো
এতিয়া বাৰিষা কালত আমাৰ শাক পাচলি খাব লাগিব বেছিভাগ শাক শাক পাচলি বাৰিষা কালত মানে বেছিভাগ শাক পাচলি বাৰিষা কালতে হয়
হয় হয় হয় সেউজীয়া
হয় সেউজীয়া আমি যেনেকে কা ঘৰত কৰি লাও আছে মিঠা লাও আছে মিঠা লাওৰ পাত আছে পিঠা লাওৰ অ হয় ইমান ডাঙৰ ডাঙৰ মিঠা লাও এতিয়া বাৰিষা কালত মিঠা লাওৰ আগবিলাক
বহুত ভিটামিন হয়
হয় এইবোৰ বস্তু আমি খাব লাগে দৈনন্দিন
হয় চাল কোমোৰা আছে বহুত ভাল বস্তু হয় চাল কোমোৰা অ এইবিলাক এক্সুৱেলি ঘৰতে উৎপাদন কৰিব ঘৰতে উৎপাদন কৰিব লাগে এক্সুৱেলি ঘৰত তাৰ মানে সাৰ নোহোৱাকৈ
সাৰ নহ'লে কিনি খালে এইটো মানে মানুহে সাৰ বেছিকে দিয়ে এইটো মানে ক্ষতিকৰ হয়
নিজে উৎপাদন কৰি খালে বস্তুটো ভাল আৰু
তোম ৰাসায়নিক বিল মানদণ্ড কৰি মানে নিজৰ ঘৰতেই উৎপাদন খাল ভাল
হয় হয় হয় আপোনাৰ ঘৰত উৎপাদন কৰিছে নে নাই কিবা?
হেল্ল'
অ আপোনাৰ ঘৰত কিবা সেউজীয়া
হয় হয় মোৰ ঘৰত আমি উম সেউজীয়া শাক পাচলি লগাইছো অ যেনেকুৱা চাল কোমৰা লগাইছোঁ তাৰপিছত বিলাহী লগাইছো। শাক-পাচলি যিবোৰ লাগে আমি চাৰি পাঁচটা মান আইটেম আমি ঘৰতে উৎপাদন কৰি আছো আৰু সেইবিলাকেই খাওঁ, মই বজাৰত বিক্ৰীও নকৰো মানে আমাৰ দৈনন্দিন জীৱনত মানে দৈনন্দিন মানে আমি এইবোৰেই খাওঁ। বেছিভাগ এইবোৰেই খাওঁ।
হয়, হয়।
আৰু প্ৰটিন জাতীয় উম, বস্তুবিলাক যেনেকুৱা আপোনাৰ পনীৰ আছে।
হয়, হয়।
তাৰ তাৰ পিছত আমাৰ এই হেৰি, এইটো কি কয় ফল-মূল ফল-মূলবিলাক আমি বজাৰৰ পৰা আনি খাই আছো।
হয়, প্ৰ'টিন আপোনাৰ সে প্ৰটিনতো খায় চয়াবিন খালে আৰু প্ৰটিন চয়াবিনতো মোটামুট ভালে এটা প্ৰটিন থাকে, চয়াবিন খাব পাৰি।
হয়, হয়, চোৱাবিনত হয়, এতিয়া আমি মাছ-মাংস বেছি নাখালেই ভাল হ'ব, সেইবিলাক সেইবিলাক আমাৰ যেনেকুৱা এতিয়া বাৰিষা কাল ৰুটি ৰাতি -ৰাতি কেনেকুৱা আহাৰ আপুনি গ্ৰহণ কৰে?
ৰাতিটো আমাৰ বৰ্তমান ভাতে হয়, আৰু। ভাত চব্জি মানে ঘৰৰ চব্জিবিলাক সেউজীয়া শাক-পাচলি দি আৰু চবজি খোৱা হয়।
হয় আপোনাৰ প্ৰধান খাদ্য ভাতেই হয়, তাৰপিছতো আপুনি মাজে মাজে ৰুটি আপুনি খাই খাবলৈ চেষ্টা কৰিব, মা-মাজে ৰুটি খাব লাগে, ৰুটি আপুনি ৰাতিপুৱা আছো মানে ৰাতিপুৱা আহ ৰাতিপুৱা দুপৰীয়া উম, দুপৰীয়াৰ সময়ত।
ৰাপতিপুৱা উঠি মানে চাহ-পান কৰিব লাগে আৰু জলপান চাহ-জলপান কৰি কিনি আমি
হয়, হয়, চান চাহ-পানীৰ ৰুটিও খাব লাগে বেছি পৰিমাণে ৰুটি খাব লাগে আৰু আমি যিবিলাক এইয়া আমি যেতিয়া বাৰিষা কাল, এতিয়া যিহেতু বা-বাৰিষা কাল। সেইকাৰণে আমি আমাৰ ঘৰত যিটো পানী। সেই পানীখিনি আমি সকলো সময়ত তে মানে উতলাই ঠাণ্ডা কৰি খাব লাগে।
হয়।
আৰু নহ'লে ফিল্টাৰ কৰি দিয়া কাৰন, আমাৰ পানীৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আমাৰ শৰীৰত
হয়, বেমাৰ হৈ থাকে বিভিন্নধৰণৰ সৃষ্টি হৈ থাকে।
হয়, হয়, হয়। হেল্ল'।
হেল্ল'।
অ', ছাৰ তাৰপিছত আপুনি, আপোনাৰ উ ম আমাৰ ল'ৰা ছোৱালীবিলাক যে আছে
হয়।
এই ল'ৰা, ছিআ, ছোৱালীবিলাক ইস্কুলত বা বিদ্যালয়ত আ, কিবা দুপৰীয়াৰ আহাৰ আপুনি পঠায় নেকি?
নহয়, আজিকালিতো আমাৰ ল'ৰা ছোৱালী সৰুৱে হয়, মানে এইবিলাক মানে, ওৱান টুত পঢ়ি আছে, এইবলাক মানে দুপ দুপৰীয়াৰ আহাৰ খিনি একচুৱেলি ইস্কুলতে পায়। আমাৰ টিফিন চিফিন দিব লগা নহয়।
আমালোকৰ লৰা ছোৱালী যিবিলাক আছে সেইবিলাকৰ প্ৰতিও আমাৰ লক্ষ্য ৰাখিব লাগিব। সিহঁতে পেকেট জাতীয় বস্তু দোকানৰ পৰা কিনি নাখায়।
হয়।
সিহঁতক আমি পাৰিলে মানে ঘৰৰ পৰা মানে সেইবোৰৰ এ টিফিন দি পঠাই দিব লাগে ইস্কুলত, টিফিনৰ সময়তো সতৰ্কত টা অৱলম্বন কৰিব লাগে, কিয়নো টিফিনত আমি যেনেকুৱা চুজি চুজি আৰু ঘৰত যিবোৰ মানে ঘৰৰ পৰাই টিফিন টো দি দিব লাগে, উম, অ' দোকানৰ পৰা কিনিব কাৰণে টকা দিব নালাগে, কাৰণ সিহঁতে দোকানৰ পৰা যদি টকা লৈ কিনে এই পেকেটৰ বস্তু কিনি খাই সিহঁতৰ বহুত অ', বেমাৰ দেখা দিয়ে আৰু ঘৰত আহি সিহঁতে ভাত খাবই না, নাচায়।
সিহঁতক পাৰিলে ঘৰৰ পৰাই টিফিনটো দি দিব লাগে।
হয়, হয়, ঘৰৰ পৰাই দিব লাগে একচুৱেলি।
হয়, হয়। আৰু বজাৰৰ পেকেট জাতীয় বস্তু সিহঁতৰ খুৱাব নালাগে আৰু ফল মূল সিহঁতক, বেছি পৰিমাণে ফল মূল খোৱাব লাগে।
হয়।
আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ যে মোৰ ল'ৰা ছোৱালীয়ে ঘৰত তাতে একোৱে খাবলৈ মন নাচায়, সেইটোও এক একমাত্ৰ এই দোকানৰ বিভিন্ন পেকেটৰ বস্তু খাই কিনি সিহঁতৰ লিভাৰটোক বেয়া কৰি দিয়ে সেইকাৰণে সিহঁতে ঘৰতে খাবলৈ ইচ্ছা নকৰে।
হয়।
তেনেহলে আপুনি এই দুপৰীয়া যিবোৰ আহাৰ গ্ৰহণ কৰে, সেইটো সময়ত আপুনি কেনে ধৰণৰ? খোৱা লোৱা কৰে সেইটো সেই বিষয়ে অলপ জনাবচোন।
দুপৰীয়াতো আৰু, হয় দুপৰীয়া মানে নিৰামিষে হয় আৰু মেক্সিমাম।
হয় হয়।
আপোনাৰ দালি দালি অঁ সেউজীয়া শাক পাচলি থাকিব, লগতে আৰু মেক্সিমাম দিনতে আমা দালি
হয় হয় দালিতো থাকিই লাগে। দালিৰ লগত আৰু কিবা কিবি পনিৰ চনিৰ বনাব লাগে।
হয়।
আজিকালি আমাৰ মানে খোৱা লোৱাৰ পৰাই বহুত বেমাৰ আজাৰ সৃষ্ টি হব পাৰে সেইটো বিষয়ে আমি স সকলো সময়তে অৱগত থাকিব লাগে যাতে আমাৰ খোৱা বস্তু খিনি যাতে ভাল হয়।
হয়।
বা খোৱা লোৱা বস্তুখিনি যাতে আমাৰ প উম্ প্ৰটিন কিবা ভিটামিন কেলচিয়াম জাতীয় খাদ্য হ'ব লাগে এইবোৰ খালেহে আমাৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব পাৰি।
উহ।
আপোনাৰ হেল্লৌ।
হা হেল্লৌ।
হেল্লৌ' ছাৰ অঁ হয় হয়। আমি সকলো সময়তে মানে আমাৰ ঘৰত ফল মূল থাকিবই লাগে, আমাৰ যি
অ ফল মূলতো আৰু থাকিবই লাগিব যেনেকা আপেল আছে বেদেনা আছে এনেকা ফল মূল থাকিবও লাগে আৰু। সৰু ল'ৰা ছোৱালী বিলাকে খাব। ভাল পাব গা চাম গাৰ কাৰণে স্বাস্থ্য কাৰণে ভাল হ'ব। আৰু এইখিনি বস্তু মানে ৰাখিবই লাগিব, নহলে
হয়।
ল'ৰা ছোৱালী বজাৰত যাব বজাৰৰ বস্তু কিনি খাব, খায় কিনি লিভাৰটো বেয়া হ'ব। হৈ কিনে আৰু বহুত ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয়।
হয়। আমি চেষ্টা কৰিম যাতে আমাৰ ওচৰ পাজৰৰ ল'ৰা ছোৱালী বিলাক আমাৰ নিজৰ ল'ৰা ছোৱালী বিলাক ইস্কুলত যোৱাৰ সময়ত আমি বহুতে উম মানে টকা দি দিওঁ। যে উম যায় কিনি ইস্কুলৰ কোনো দোকানৰ পৰা কিবা কিনি খাবি এনেকুৱা কৰিব নালাগে আমাৰ পাৰিলে ঘৰৰ পৰা এটা টিফিন বনাই তা ঘৰৰ খাদ্য সিহঁতৰ লগত পঠাই দিব লাগে।
হয়।
যাতে সিহঁতে ইস্কুলত যায় কিনি ভালদৰে মানে নিজে খাদ্য খিনি খাব পাৰে, আৰু